হেল্ল'।
অ'হ।
অ' কচোন। কচোন।
ব্যস্ত আছো নেকি?
নাই নাই ক'
অ' সেই তোৰ লগত মই এই সময়ৰ মূল্যৰ বিষয়ে মানে কথা অলপ আলোচনা কৰিবলৈ বিচাৰিছিলো। ত' কৰিবিনে?
কৰিম কৰিম ক'।
প্ৰথমে তই কচোন সময় কিয় ইমান গুৰুত্বপূৰ্ণ?
সময় আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। এবাৰ সময় গুচি গ'লে আকৌ ঘূৰি নাহে কিন্তু দেই যদি এবাৰ গুচি গ'ল আৰু কে এতিয়াও ঘূৰি নাহে। সেয়েহে সময়ৰ সঠিক ব্যৱহাৰ কৰা বহুতেই জৰুৰী।
মানুহে সময়ক ধনৰ লগত তুলনা কৰে কিয়নো
ধন হেৰালেও আকৌ উপাৰ্জন কৰিব পাৰি কিন্তু সময় এবাৰ গ'লেই ঘূৰি নাহে। সেইবাবে সময় ধনত ধনতকৈও মূল্যৱান বুলি কোৱা হয় তই যদি ধন কিনি কিনে হেৰাই পেলালি সেইটো তই আৰু পইচা উপাৰ্জন কৰি কিনে তই কিনিব পাৰিবি। কিন্তু সময়ত সটো এনেকুৱা নহয়, এবাৰ যদি গ'ল আৰু সেইটো কেতিয়াও উভতি নাহে, আৰু আমি উভতাই আনিবও নোৱাৰোঁ নে ধন দি নে কিবা দি আমি আৰি আনি বই নোৱাৰোঁ।
সেইটোৱে। সময় হাতৰ মুঠিত নাথাকে ন?
নাই নাই নেথাকে। সময় হাতৰ মুঠিত নেথাকে।
আম ছাত্ৰ ছাত্ৰীৰ বাবে সময়ৰ মূল্য কিমান?
ছাত্ৰ ছাত্ৰ ছাত ছাত্ৰ-ছাত্ৰী বাবে সময় বহুতেই বেছি গুৰুত্বপূৰ্ণ যদি সময়তে পঢ়া শুনা নকৰে তেন্তে পৰীক্ষাত ভাল। সুফল লাভ কৰাতটো কঠিন হয় যদি পৰীক্ষা আছে আজি মোৰ কালি যদি মই ভালকৈ নপঢ়োঁ পৰীক্ষা দিব আহি মই যদি একো নোৱাৰোঁ মোৰ এনেকুৱা লাগিব কি মই কিয় নপঢ়িলোঁ আৰু মোৰ সেই সময়টোলৈ উভতি যাব ইচ্ছা যাব কি মই এবাৰ পঢ়িম পঢ়ি কিনে মই ভালকে পৰীক্ষা দিম কিন্তু এনেকুৱা নহয় কি তই মানে ঘূৰি যাব পাৰিবি সময় বোলা বস্তুটো এনেকে পুৱাই সময় বোলা বস্তুটো মানে ইমানেই বেছি নিষ্ঠুৰ মানে সেইটোৱে আৰু
সময় ইমান মূল্যৱান
হা
সময় ইমান মূল্যৱান যে সময় নষ্ট কৰাটো উচিত নহয় ত' সময় নষ্ট কৰাৰ ফলত কি হ'ব পাৰে
সময় নষ্ট কৰিলে বহু সুযোগ হেৰুৱাব লাগেও কাম সময়মতে সম্পূৰ্ণ নহয় আৰু পিছত কৰিবলগীয়া কামবোৰো নহয় আৰু পিছত তই যদি এনেকুৱাকে ভাব কি মই এতিয়া কৰিম কিন্তু তই এতিয়া কৰিলে নহ'ব যিটো তই কালিয়ে কৰিব লাগিছিল সেইটো তই আজি কৰিলে নহ'ব হ'বই নহ'ব টা তেনেকুৱা বস্তু, এইবোৰ মানে সময়টো তোৰ ঘূৰাই আনিব পৰা বস্তু একদমেই নহয় আৰু একো তোৰ নিয়মো নাই কি তই এনেকে ঘূৰাই আনিব পাৰিবি বা তই এনেকে সময়টো হেই কৰি দিব পাৰিবি কিন্তু নোৱাৰে কৰিব।
তোৰ কথাৰে লাগিছে যে তই সময়ক বহুত মূল্য দিয়। আ তোৰ বাবে সময় কেনেদৰে ব্যৱহাৰ কৰি মানে কৰিবলৈ চেষ্টা কৰ?
মই চেষ্টা কৰোঁ সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ, পঢ়া-শুনা, বিশ্ৰাম আৰু আন কামৰ বাবে পৃথক সময় ৰাখোঁ। মানে মই ভাবোঁ যিহেতুকে সময়টোক আমি ধৰি ৰাখিব নোৱাৰোঁ ত' সময়ৰ কাম আমি সময়তে যেন কৰোঁ। তোৰ ধৰি লওক পঢ়া-শুনা, মানে এটা এনেকুৱা সময় থাকে যিটোত তই পঢ়িব লাগে সেইটোত মই পঢ়োঁ আৰু পৰিশ্ৰম বিশ্ৰাম, বিশ্ৰাম তোৰ এটা এনেকুৱা সময় আছে যিটো তই বিশ্ৰাম কৰিব লাগে। তই যদি বিশ্ৰাম নকৰি কিনে ফোন টিপি থাক বা আৰু কিবা কিবি কৰি থাক তেতিয়া তোৰ আহিব লগা সময়খিনি তোৰ কাৰণে ভাল নেযা ব মানে তোৰ এনেকুৱা লাগি থাকিব বুলি এনেকুৱা লাগি থাকিব যেন কিয় মই নুশুলো? কিয় মই বিশ্ৰাম নকৰিলোঁ?
মানে সময়মতে কাম কৰা উচিত হয় ন? অহ সময়ে না সময় য়ানু আ বৰ্তিতা কাক বোলা কাক কয় মানে সমায়ানুবৰ্তিতা?
সময়নুবৰ্তিতা মানুহৰ শৃংখলাবদ্ধ হয় তেওঁলোকক দায়িত্বশীল হয় আৰু জীৱনত সফল হোৱাৰ সম্ভাৱনা বেছি থাকে। মানে তই যদি সময় কাম সময়তে কৰি দিয় তেতিয়া তোৰ জীৱন মানে তোৰ ভৱিষ্যত উজ্জ্বল দেখিবলৈ পোৱা যায়। কি তই মানুহ টো বহুত পৰিশ্ৰম কৰ তেনেকুৱা আৰু।
দৈনিক জীৱনত সময়ৰ গুৰুত্ব কেনেকোৱা? কি বুলি মন্তব্য দিব বিচৰা তাত?
আমি পুৱা উঠাৰ পা ৰাতি শুৱালৈকে সকলো কাম সময় অনুসৰি কৰোঁ, সময় নেথাকিলেই জীৱনত শৃংখলা নেথাকিব। আৰু মানে তোৰ সময়মতে সম সময় কৰিব লাগে আৰু কামবোৰ সেইটোৱেই আৰু।
সময় অনুযায়ী কামবোৰ কৰি থাকিলে মানুহ সফলতাৰ মানে পথত যাব পাৰে। আচ্ছা, আহ সফলতাৰ লগত সময়ৰ সম সম্পৰ্ক আছেনে? মানে তই কি বুলি ভাব?
নিশ্চয় আছে, সফল মানুহসকলে সময়ৰ মূল্য বুজে। তেওঁলোকে সময় অপচয় নকৰে আৰু প্ৰতিটো মুহূৰ্তৰ একদম সত্য সধ্যভাৱে ব্যৱহাৰ কৰে। মানে তোক কি বুলি কওঁ আহ যিটো মানুহ সময়ৰ মূল্য বুজি পায়, সেইটো মানুহ ভৱিষ্যত বহুতেই বেছি উজ্জ্বল, সেইটো মানুহ বহুতেই বেছি পৰিশ্ৰম কৰে, আৰু তোৰ প্ৰতিটো মুহূৰ্তত একদম মানে মূল্যৱান বুলি ভাবে, এক এক মিনিট, এক এক সময় বহুতে বেছি মূল্য বান বুলি ভাবে আৰু একদম সৎ ব্যৱহাৰ কৰে।
ইতিহাসত এনেকুৱা কোনো মানুহ আছেনে, এনেকুৱা কোনো ব্যক্তি যোন মানে সময়ৰ মূল্য বুজা মানে বহু বহুত মহান ব্যক্তি এনেকুৱা কোনোবা আছে নেকি?
উম, আছে বহু মহান ব্যক্তিয়ে সময়ৰ সঠিক ব্যৱহাৰ কৰি সফলতা লাভ কৰিছে, তেওঁলোকৰ জীৱনে আমাৰ সময় মূল্য বুজায়। তেওঁলোকে কেনেদৰে আমাৰ কাৰণে যুঁজিছিল, কেনেদৰে আমাৰ গোটেই দেশখনক ন্যায় দিছিল। সিহঁতে সময়ক কামবোৰ সময়তে কৰিছিল, সেইকাৰণে আজি আমি ভালদৰে আছোঁ, আজি আমি ভালদৰে উশাহ ল'ব পাৰিছোঁ, ত' আমি তাৰ পৰা মানে আগৰ দিনৰ মানুহবোৰৰ পৰা আমি বহুত বস্তু শিকিবলৈ পাওঁ যদি আমি শিকিব বিচাৰোঁ।
আজিকালি মানুহে সময় ক'ত বেছি নষ্ট কৰে, নষ্টটো সময়বোৰ কৰেই, মানুহে কিটো বিষয়ত মানে বেছি নষ্ট কৰা বুলি ভাব তই?
আহ, বহুতে মোবাইল ফোন সামাজিক মাধ্যম আৰু অপ্ৰিয়জনীয় কামত বেছি সময় নষ্ট কৰে, সেই সময়খিনি ভাল কামত ব্যৱহাৰ কৰিব পাৰি। কিন্তু মোবাইল ফোন মোবাইল ফোনতো ৰীল চাই চ'চিয়েল মিডিয়া তাৰপিছত ছবি চাই, এইবোৰ কৰি কিনে সময়বোৰ নষ্ট কৰে অঁ এনেকুৱা এটা তোৰ সময় আছে যিটো সময়ত তই চাব পাৰ বা যিটো সময়ত তুৰ মানে একো কাম নেথাকে সেইটো সময়ত তই বস্তুবোৰ কৰ যিবোৰ তুৰ কৰিব ইচ্ছা। কিন্তু এনেই, কোৱা সময়ত নহয়। যিটো সময়ত তই মানে ধৰি ল তুৰ বিদ্যালয় যাব লগা আছে তুৰ কলেজ যাব লগা আছে তুৰ পঢ়িব আছে তুৰ এটা কাম কামলৈ যাব লগা আছে সেইবোৰ, সময়ত যদি তই সময়বোৰ নষ্ট কৰি কিনে ফোন টিপি থাক বা তুৰ তই যিবোৰ কৰ মানে কৰিব নলগীয়া কামবোৰ কৰি থাক। ত, সেইবোৰ কৰি সময়টো এনেই মিছা মিছি নষ্ট হয় আৰু জীৱনৰ তুৰ ভৱিষ্যতলে বহুতে বেছি বেয়াকৈ প্ৰভাৱ পেলায়।
কথাৰে মই বুজিলোঁ যে সময় মানে যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় হয় এতিয়া মানুহৰ জীৱনত অৱসৰৰ সময়ো থাকে সেই অৱসৰৰ সময় কেনেদৰে কটোৱাটো উচিত।
অৱসৰৰ সময়ত নতুন কিবা শিকিব পাৰি কিতাপ পঢ়িব পাৰি ব্যায়ামন কৰিব পাৰি বা পৰিয়ালৰ লগত সময় কটাব পাৰি তুৰ তেতিয়া। কিবা তই নতুন শিখ তেনেকুৱা বা তই ছবিও চাব পাৰ তোৰ মনোৰঞ্জনৰ কাৰণে আৰু তই তোৰ পৰিয়ালৰ লগত সমাই সময়ো কটাব পাৰ সেইটোৱেই।
সময় ব্যৱস্থাপনা কি।
সময় ব্যৱস্থাপনা মানে নিজৰ কামবোৰ। সঠিকভাৱে পৰিকল্পনা কৰি সময়তে সম্পূৰ্ণ কৰা। মানে তই সময়টো। এনে যাতে যাবলৈ নিদিয় এইটো মানে একদম সঠিকভাৱে তই যেন, খটোৱা কি মই এইটো সময়ত মই এইটো কৰিম সেইটো হ'ল এটা ভাল মানুহৰ পৰিচয় ক'বলৈ গ'লে।
এইটোৰ লাভ কি কি হয়। এইটো কৰিলে।